হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
অ
অ', নমস্কাৰ, অ', নমস্কাৰ। অহ নমস্কাৰ জনালোঁ আপোনাক।
অ', অ'।
এনে এটা বিষয় লৈ মই আপোনাৰ লগত কথা পাতিম বুলি ভাবিছো।
অ', অ'
অ'। এনেই স্কুল-স্কুল বা এই আমাৰ যিহেতু শিক্ষা অনুষ্ঠান।
হয়, হয়।
এই বিষয়ে অলপ কথা পাতিম নেকি?
হয় হ'ব দে, হ'ব দিয়া।
অ'। এতিয়া স্কুল বা শিক্ষা আমাৰ যিহেতু স্কুল এইটো আপোনালোকৰ এৰিয়াত কেনেই?
কি কৈছে? মানে নেট অলপমান প্ৰব্লেম অ স্কুলৰ।
অ' স্কুল আপোনালোকৰ এৰিয়াৰ যি-যি কেইখন স্কুল আছে। ইয়াৰ বিষয়ে আপুনি অলপ-অলপ ক'বা পাৰিবনে?
অঁ পাৰিম নিশ্চয়। আমাৰ ফালে স্কুলৰ না স্কুলো নাই আমাৰ ফালে কলেজো আছে আৰু না। স্কুল আছে আৰু প্ৰাইমাৰী স্কুল আছে। যেনেকা আমাৰ ঘৰৰ পৰা প্ৰাইমোৰী স্কুলটো দুই কিলোমিটাৰ হয় আৰু না মানে আৰু ইয়াত মানে আমাৰ ক'বা গ'লে মানে এতিয়া আৰু মাষ্টাৰ নাই আৰু না কম মানে চৰকাৰী মাষ্টাৰ নাই আৰু নাহ এটা ৰুম পইচা দি পেলাই প্ৰাইভেট টিচাৰ এটা ৰাকছি আৰু না আৰু ইনাফ টিচাৰ পোৱা নাই আৰু না ইয়াৰ কাৰণে ষ্টুডেণ্ট। এগেলা প্ৰাইমাৰী সষ্টুডেণ্ট এগেলা কম হৈ আছে হৈ আছে আৰু না। আৰু বেছিভাগ মানুহগিলা মানে কি কৈছে কি হৈছে মানে চৰকাৰী স্কুলত নিদিকেনে কিবা প্ৰাইভেট স্কুলত দিছে আৰু না যোনটো মানে টিচাৰটো নাই আৰু না। ইনাফ টিচাৰটো নাই ইয়াৰ কাৰণে ফ্ৰেণ্ডচ বিলাক কষ্ট পাই আছে আৰু না। যদি টিচাৰে নাই আমাৰ লৰা ছোৱালী গিলাক কেনে পঢ়িম আৰু নাই ইয়াৰ কাৰণে প্ৰাইভেট টিচাৰত দিছে আৰু না প্ৰাইভেট স্কুলত আৰু হয় আৰু কি কয় এইটো মানে আমাৰ অ, কলেজ আছে আৰু না আগতে অ কলেজ যি কলেজ ইটো কিবা কি কৈ প্ৰাইভেট হোৱা নাই আৰু অ, চৰি চৰকাৰী হোৱা নাই আৰু না এতিয়ালৈকে বেছি হোৱাটো বেছি হোৱা নাই কমাইতো অ ইষ্টাব্লিছ হোৱাতটো বেছি কিবা হোৱা নাই আৰু না।
দেৰি হোৱা নাই মানে।
হোৱা নাই মানে ইয়াৰ কাৰনে আৰু না।
উম। এনে হাই স্কুল এম ই স্কুল ওচৰত হাই স্কুল এম ই স্কুল আছে ন
অ অ আছে আছে অ আছে এইটো চৰকাৰে আৰু নাই এতিয়া আৰু এভেইলেবল ষ্টুডেণ্ট আছে আৰু ভাল। ভাল টিচাৰ আছে এতিয়া আৰু নতুন আহিছে আৰু না নতুন নতুন এপইন্মেন লৈ পেলে আৰু জইন হৈছে ভাল ভাল টিচাৰ আহিছি মই শুনা পাইছোঁ আৰু না। মৰে এটা সৰু ব্ৰাদাৰ পঢ়ছিলে না মই খুজিছিল আহ তহতৰ হায়াৰ ছেকেণ্ডাৰীটো কেনেকা মাষ্টাৰ সাষ্টাৰ আছে না নাই। কৈছিল আগতে ব্ৰাদৰ আগতে কিবা ছাইন্স টিচাৰ নাছিল আৰু না চাইন্স টিচাৰ কম আছিল আৰু ভালো নাছিল আৰু নাই এতিয়া বোলে। নতুন আইচি বোলে কোকৰাঝাৰ পৰা আইচি বোলে আৰু না এপইণ্টমেণ্ট লৈ পেলাই মই কৈছো কেনে শিকাত দিয়াত ভালে শিকায় দাদা মানে অলপ। ইজি মেথড শিকাবলৈ কৈছে আৰু না ভাল আৰু না আৰু তাৰপিছত ষ্টুডেন্ট বিলাক। কম না বেছি আছে ই কৈছে মানে আছে। লগাই কৈ আছে মানে এটা ক্লাছত কিবা বিছ জনৰ ওপৰত বেছি আছে এনে কৈছে আৰু না আৰু কিবা কি বেলেগ টিচাৰগিলাক কেনেকে শিকাই মানে ভালে আৰু না এনে কৈছে আৰু না এই কোৱাতে মই ভাবিছে আমাৰ জাগাৰ কিবা হাই চাই। কেণ্ডৰিটো ভাল হৈছে আৰু না। এইফালে কেনে যেনিবা আপোনাৰ জেগাৰ এলেকাত কেনে মানে স্কুল বা কলেজ মানে শিক্ষা শিক্ষাত দিয়া মানে মাষ্টাৰ কিলা ইনাফ আছে নাই যেনিবা। শিক্ষা দিয়া ভাল না নহয় মানে আৰু ষ্টুডেন্ট হয় না নহয়। ইয়াৰ বিষয়ে আপুনি অলপ ক'বি নেকি?
অ মই ক'ম, নিশ্চয় ক'ম নিশ্চয় কম আপোনাক মই। আমাৰ দেখেও প্ৰাইমাৰী লেভেলত মানে এটা স্কুল আছে আমাৰ গাঁৱত। প্ৰাইমাৰী এইটো মানে টিচাৰ আছে। টিচাৰ দুটা থাকিলে পাঁচটা ক্লাছ নহয় পাচ টা ক্লাছ হ'লে, টিচাৰটো দুটা নহয় হয়, এক্সুয়েলি চৰকাৰী বা এনেই ৰাখি থোৱা এটা আছে আৰু ন।
হয়-হয়-হয়।
ৰাখি থোৱা এজনীদি মানে দুইজন হয় আৰু, তাৰপিছত পাঁচটা ক্লাছ লবা লাগে ইয়াতে পাঁচ পাঁচটা ক্লাছ ল নহয়, পাঁচটা গ্ৰুপ মানে, এ একৰ পৰা
অ হয় হয়।
শিখাত মানে দুজন মানুহদি নৰে ন।
নৰে-নৰে-নৰে মিনিমাম তিনিটা টিচাৰমান লাগে আৰু না।
তিনিটা লাগে। ইয়াৰ কাৰণে অলপ ডিষ্টাৰ্ব হয়, তথাপিও আমাৰ গাঁৱৰ মানুহকেইটা অলপ বুজি কিনে মানে প্ৰাইভেটত দিয়া নাই আৰু, গাঁওৰ জীয়াই ৰাখিব লাগে, এইটো কাৰণে মানে এ কিছুমান অহ কি কয় এইটো উম প্ৰাইভেটত দিবা পাৰিলেও মানে দিয়া নাই আৰু। এ জাগাৰ ন জাগাৰ স্কুল এটা নাতখিলে পিছত কি হৈ যাব। তাতে স্কুলত যদি আমাৰ গাঁওৰ পৰা যদি এটা টচাৰ পায়। ইয়াতে ঘৰটো হয় নে নহয়। হেৰাই যায় আমি টিচাৰ কৰ এপ্লাই কৰিম। এই চিন্তা ধাৰা কৰি আমাৰ গাঁওৰ মানুহ কেইটা নিজৰ নিজৰ ঘৰৰ লৰা-ছোৱালীক মানে প্ৰাইমাৰী লেভেলতে দিছে আৰু মানে চৰকাৰীত। এনেতো আছে প্ৰাইভেটো আছে বহুত আছে। কিন্তু প্ৰাইভেট থাকিলেও আমাৰ গাঁৱৰ মানুহকেইটা বুজিকিনে এ চৰকাৰীতে দিছো আৰু। এইটোৱে মানে যদি গাঁৱত এ যিহেতু আমি কিবাকে পাইছ এটা স্কুল। ইটোও যদি হেৰাই পিছত এ দিব নোৱাৰা মানুহকেইটা ক'ত দিম। ক'ত দিব। ইমান দূৰলৈকেত যাব নোৱাৰে না।
হয় হয় খৰচা পাতিও আছে আৰু।
ঠিক আছে। এইটো আলোচনা কৰি কিনে আমাৰ গাঁৱৰ মানুহকেইটা মানে এ প্ৰাইমাৰী স্কুলতে দিছে আৰু। আৰু প্লাছ এম ই লেভেল বা হাই স্কুল লেভেল উম এম ই এম ইটো আমাৰ হাইস্কুলৰ লগতে আছে। আমাৰ ওচৰত দুটা আছে, হাইস্কুল হায়াৰ ছেকেণ্ডাৰী দুটা আছে।
উম উম।
এটা হৈছে আমাৰ অনলি বড মিডিয়াম আৰু এটা হৈছে বড এছামিছ আৰু বড'। এতিয়া আমাৰ মানুহ কেইটা যায়, দুটাতো যায় কি প্ৰায়ভাগ বেছি মানুহ আমাৰ এক্সট্ৰা এটা মিডিয়াম থাকাত বেছি যায় আৰু মানে।
হয় হয়।
ওচৰ হয় না, ওচৰতটো ন কথা নাই। কিন্তু টিচাৰৰ মানে তাতে আকাল নাই আৰু মানে। তিচাৰ আছে বহুত তাতে। এইটো কাৰণে আৰু শী খাতটো ভাল বলে গৈছে এইটো কাৰণে মানুহকেইটা ডাইৰেক্ট মানে এই এটা এটা মিডিয়াম থাকাত যায়। কাৰণটো হ'ল তাতে টিচাৰ গিলা অলপ নাটনি হৈ থাকে।
হয়, হয়।
টিচাৰৰ কাৰণে তাতে মানে টাউন এৰিয়াত আছে এইটো। তথাপিও মানে নাযায় আৰু কিয় নাযায় মানে শিক্ষাই ল'বা যায়তো মানুহ। এনেই নাযায় ন শিক্ষাই লবা যায়।
হয়, হয়, হয়।
এতিয়া কিন্তু আপুনি কোৱা নিচিনা আমাৰো আই চ বোলে তাতে এ, চাইন্স টিচাৰ, তাতে চৰাঙৰ চিৰাঙৰে মানুহ হিও।
হয়, হয়।
এইটো পশ্চিম চাইডৰে মানুহ। কিন্তু মই শুনা মতে সি ভাল ভাল বোলে। শিক্ষাত বা শিকখাত বহুত ভাল বলে এইটো কাৰণে এতিয়া প্ৰায় ভাগ মানুহ এফালেও গৈছে এফালেও গৈছে
হয়, হয়।
চলি আছে আৰু বৰ্তমান কিন্তু প্ৰাইমাৰী লেভেল আমাৰ গাঁৱৰ পৰা বেলেগ গাঁৱতো মই বেছি নাজানো। কিন্তু আমাৰ গাঁৱৰ প্ৰাইমাৰী স্কুল সষ্টুডেণ্ট নাাটকা নহাই আছে
আছে হয়।
চে, আহ, কাৰণ কিয় জানা ন মইতো কলোৱে না মইতো কলো আপোনাক মানে স্কুলতটো জীয়াই ৰাখিব লাগে আমি। প্ৰাইমাৰী লেভেল এটা গাঁৱত এটা থাকবা লাগে হম, এটা গাঁৱত এটা থাকিবা লাগিলি আমি জীয়াই ৰাখিবা লাগিলি ষ্টুডেণ্ট দিব লাগিব তাতে।
হয়, হয়।
টি চাৰ্ট টো আমি গাঁৱৰ পৰা এটা দিছো আৰু এজনে হয়, এজনটো থাক দিচোন আগত গোতেই তিনজন আছিল কিন্তু এজনে মাৰ্চত কি হল এইটো হোৱাৰ ৰিটায়াৰ হোৱাৰ পিছত এতিয়া বৰ্তমান নাই আৰু, আহ, আমি চেষ্টা কৰি আছো আৰু এজন আনিব তাতে, আমি এপ্লিকেশ্যনো দিছো। কি হয়, নাজানো আহ, এনেই শিক্ষাো লাগব ন মানুহ।
লাগব। শিক্ষাইে মেন হয়।
শিক্ষায়ে মেইন। শিক্ষা নহ'লেতো একো নহয়। আজিকালি
উম, উম।
এনেই আহ, কলেজ আছে ন আপোনালোকৰ ওচৰত?
অ, আছে, আছে।
এনাই বেলেগ চাইডৰ পৰা মানুহ আহে ন নাই?
আহে বেছিভাগ বাহিৰৰ পৰাই আৰু আহে আৰু না লোকেল বিলাক কম আৰু না বছিভাৰ বাহৰে পৰাই আহে ৰৰুম থাকে কাইবা পিজিত থাকে আৰু না বাহিৰৰ পৰা দূৰ দূৰত আহে আৰু না পঢবা।
উম,
আপোনাৰ ফালে কলেজ আছে নে নাই?
আ ক আছে আছে আছে আমাৰ ওচৰত আছে এ তাতেও ত' এনেই ডাঙৰ কলেজ। বহুত মানুহ হয় অহ ধন্যবাদ থাকিল আপোনাৰ লগত কথা পাতি ভাল লাগিল হা, পিছত আৰু টাইম পালে, ভালকে কথা পা
অহ, হ'ব দিয়া। অহ।
ঠিক আছে। ধন্যবাদ।
ধন্যবাদ থাকিল আপোনাৰো।